শুনিছা
অ কি কৰি আছ বন্ধু
অ অ কি বুলি কয় ভাত খালো এইমাত্ৰ অ অকনমান যিহেতু আজি বৰষুণ দি আছে ভাবিলো মায়ো সেইকাৰণে চবৰ কাৰনে আৰু ভাতটো বনালে যিহেতু লাইনটো অহা যোৱা কৰি আছে ভাত কিন্তু ভাত খিনি খাই আৰু অকনমান আৰু বিচনাত উঠিছো আৰু তুমি
অ অ মই এতিয়া বৰ্তমান ভালখন বনাই আছো ময়ে বনাও হয় না সেইকাৰে বনাই আছো বনাই হোৱাই নাই এতিয়ালৈকে বনাই আছো মানে
অ
সেইটো মানে ভাবিছো মানে অলপ কথা পাতি লৈ কেনে ফোন কৰিলো আৰু মই কথা পা
অ খবৰ ভালনে এনে পিছে
নহ খবৰটো ভালে মানে খবৰটো ভালে চলি আছে আপোনাৰ খবৰ কেনেকা ঠিক আছে চব
মইয়ো ভালেই ৰ'বা অকনমান আগতে বৰষুণ নোহোৱাৰ আগত অ এজন বন্ধুক লগ হেললো বন্ধুতোৰ লগত অকনমান আৰু বাহিৰলৈ ফুৰিবলৈ গলো ফুৰিবলৈ যোৱাৰ ফলত মনটো আৰু ভাল লা লাগিছে আৰু মোৰ অলপ আগত আৰু মনটো বেয়া হৈ আছিল যেতিয়া আৰু সেই লগ বন্ধুজনে আৰু মোক ফোন কৰিলে তাৰ যেতিয়া আৰু বাহিৰলৈ তেওঁৰ লগত ওলাই গলো বা মনটো কিয় বেয়া হৈ আছে যেতিয়া আৰু তেওঁক মই সেই সকলোবোৰ কথা কলো এতিয়া আৰু মনটো আৰু ভাল লাগিল আৰু এত আগতকৈ আৰু
সেইটো মানে লগৰ লগত মানে অলপ কি বিয়া কথা ভাবিছো তোমাৰ লগত কথা পাতিলে অলপ মন খন অলপ ভাল লাগে আৰু মানে মানে অলপ মন শান্তি লাগে অলপমান ভাৰী কথাটো অলপমান কৈ দিয়া ন হালকা হৈ যায় আৰু মনখন
হয় হয় এতিয়া তুমি চাবা যে আমাৰ অ আমি সকলোৱে জানো যে আমি বহুতো আমাৰ মনত চলি থকা ঘটনা বা আমি বহু কথা আমি ঘৰৰ আগত কব নোৱাৰো বা নিজৰ লগত চলি থকা ঘটনাবোৰ আমি কিছুমান ক্ষেত্ৰত আমি ঘৰ ঘৰৰ মানুহৰ আগত ধৰি লোৱা মা দেউতাৰ আগত আমি ক'ব নোৱাৰে আৰু তেতিয়া আমাৰ এনেকোৱা এজন লগত মানুহ থাকিব লাগে বা থাকে কিছু অ সেইজন মানুহে হৈছে আমাৰ বন্ধু যিটো আৰু আমাৰ প্ৰিয় বন্ধু বুলি কোৱা হয় বিশেষকৈ সেই বন্ধুতৰ আগত এ আমি সকলোবোৰ কথা আৰু একো নভবাকৈ ক'ব পাৰো ধৰি লোৱা আমাৰ কিবাচ আহ, ক'ব নোৱাৰা কথাবোৰ ঘৰত আমি সেই বন্ধুজনৰ আগত আৰু একো নাভাবি আৰু কৈ দিওঁ বা সেই কোৱাৰ ফলত আমাৰ মনটো আৰু বহুত ভাল লাগি যায় আৰু বিশেষকৈ কবলৈ গ'লে গতিকে মই ভাবো যে মোৰ মতামত আৰু যে মই পিতৃ মাতৃৰ পিছত বা আমাৰ ঘৰৰ সকলো লোকৰ পিছত মই বন্ধুত্বকে আৰু আহ এক শ্ৰেষ্ঠৰো আহ, পদ বা এক শ্ৰেষ্ঠ ঠাই দিওঁ আৰু মোৰ মনত। গতিকে আমাৰ বন্ধ ন্ধু এজন বা দুজনেই আৰু জৰুৰী বুলি আৰু মই ভাবো। গতিকে তোমাৰ এনে বন্ধু এজ
নহয় এইটো -এইটো বস্তু বনাই আছো মানে অলপ ভা ভাত বনাই আছোঁ অ, কি কলা অ, ঠিক আছে মানে বৰষুণ দি আছে আছে না এইকাৰণে আনি পেলাই ধুবা লাগি আছিল চবজি বিলাক অ, কি কৈছা?
দ'আছ বন্ধু আছে নে পিছে এজন নে দুজন এনে বন্ধু?
অ, নহয় বন্ধু -বন্ধুতো খুব বহুতখুন আছে মানে বন্ধু লগত মানে যি কৈছে তুমি এইটো ভাবা মানে যেনেকা কিবা ভাৰী কথা হ'লে মনৰ কিবা কথা হলে বন্ধুৰ লগত ক'বা পাৰা। কিবা -কিবি বস্তুবিলাক থাকে মনত এইটো বৰ বন্ধুৰ কবা পাৰা তুমি। যেনে এ থাকে চব কতো যেনে তুমি ক'লা চব কতো বন্ধু ক'বা নোৱাৰা যেনেকা লগৰ কিবা মা কবা নোৱাৰে যেনেকা কিবা হ'ল। কলেজত কিবা তোমাৰলগত হ'ল এইটোবিলাক তুমি ক'বা নোৱাৰা। তুমি বন্ধু ক'বা লাগিব এইটো মানে তুমি কাক ক'ব আৰ বন্ধুকে ক'বা লাগিব সেইটো মই ভাবো আৰু বন্ধু থাকিলেওঁ মানে সহায় হয় যাই মানে তুমি। কিবা -কিবি ক'বা পাৰা তুমি কিবা মনৰ কিবা ভাৰী কথা আছে টো এইবিলাক বন্ধুক কবা পাৰা মইতো ভাবো মানে আচল বন্ধুসুন থাকিলে তোমাৰ অলপমান কিবা-কিবা কোনে কিবা কলে তুমি বন্ধুৰ লগত যাই কথা পাতিব পাৰে ইয়াৰ লগত কি হ'ল কি নহল এনেকা কথা পাতিবা আৰু বন্ধু থাকিলে অলমান। খুৱাইও যাওঁ ন বন্ধু থাকিলে অলমান আজিকালি কি হৈ গল মানুহবিলাক অ, যিমান বন্ধুক বিলাক কম হৈ আছে ইমানে অকল -অকল থাকা হৈ গ'ল মানে অকল- অকল থাকে অকল -অকল কথা পা অহ, ফোন চলাব অকলে ঘৰত থাকিব অকলে কিবা- কিবি কৰিব এনেকা থাকে আৰু মানুহ বিলাক বন্ধু থাকিলে কিয় হয় মানে তুমি বন্ধুৰ লগটো কথা পাতি পাৰে বন্ধুৰ লগত থাকিব বন্ধুৰ লগতে মিলি জুলি থাকিব পাৰে ত' মানে তোমাৰ কিবা হৈ যায় ক্ষয় হৈ যায় আৰু মানে। অকল থাকিব নালাগা হয় বন্ধুৰ লগত থাকিব পাৰে তুমি ভাবো আৰু বন্ধু থাকিবে লাগে ত' পুৰা এনেকা মানে ভাল বন্ধু এটা থাকিব লাগে এটা না দুটা থাকিব লাগে আৰু।
হয় কাৰণ মই ভাবো যে আমাৰ বন্ধুত্ব এনেকুৱাই আমাৰ। মনৰ যিটো সংযোগ বন্ধুতৰ লগত সেই সংযোগে আমাক আৰু জীৱনটোত এক আৰু ভাল দিশৰ ফালে আৰু আমাক আগবঢ়াই নিয়ে আৰু। এতিয়া চোৱা আমি ক'বলৈ গলে বন্ধু আমি বিভিন্ন ধৰণৰ আমি লাভ পাওঁ। এতিয়া চোৱা কিছুমান বন্ধু আমাৰ আছে যে আমাৰ বেয়াৰ দিশে আৰু ঢাল খো ঢাল খুৱাই দিয়ে আৰু। এতিয়া চোৱা তুমি যদি আৰু ধৰি লোৱা মাদক দ্ৰব্য সেৱন কৰিবলৈ লোৱা বা চিগাৰেট আদি খো খাবলে ধৰা। তেতিয়া তোমাৰ কিছুমান বন্ধুৱে তোমাক সেইবোৰ আৰু বাধা নিদিয়ে বা ক'ব যে এ জাহ সেইবোৰ খা আৰু একো নহয়। এইটো আৰু আমাৰ প্ৰকৃত বন্ধু নহয় বুলি আৰু মই ভাবো কাৰণ যেতিয়া আৰু তোমাক বেয়াৰ দিশে সেইটো তোমাৰ বন্ধুৱে ঠেলি দিব সেইটোক কেতিয়াও আৰু আমাৰ প্ৰকৃত বন্ধু হব নোৱাৰে প্ৰকৃত বন্ধু সেইজনেই যেতিয়া আৰু তুমি তোমাক আহ ধৰি লোৱা তুমি যেতিয়া আৰু অ মাদক দ্ৰব্যৰ প্ৰতি তুমি যেতিয়া আসক্ত হ'বা যেতিয়া তুমি খাবলৈ ল'বা আৰু তেতিয়া তোমাৰ সেই বন্ধুজনে যেতিয়া গম পাব সেই গম পোৱাৰ পিছত তোমাক য যেতিয়া আৰু সেইবোৰ খাবৰ কাৰণে আৰু বাধা দিব বা সেইবোৰ খাব নিদিব তেতিয়া সেইটোক হে আৰু মই প্ৰকৃত বন্ধু বুলি ভাবো। লগতে মই সেইটো প্ৰকৃত বন্ধু বুলি ভাবো যে ধৰি লোৱা তোমাৰ জীৱনত- বহুতো ঘাট প্ৰতিঘাট আহিব পাৰে লগতে তোমাৰ সুখ -সুখ দুখৰ একেলগে সমভাগী হৈ নিজৰ জীৱনটো আগুৱাই নিয়াৰ লগতে তোমাৰ জীৱনটোৰ লগত একেলগ হৈ অন্তিম পৰ্যায়লৈ যি সেইটো বন্ধুৱে আৰু তোমাৰ লগত থিয় দিয়ে। সেইটো বন্ধুকে আৰু মই প্ৰকৃত বন্ধু বুলি আৰু ভাবো। গতিকে মোৰ বন্ধু বিশেষকৈ প্ৰিয় বন্ধু বুলি কলে মোৰ এজনেই। আৰু মই ভাবো যে আমাৰ বন্ধু আমাৰ বেছি হ'ব নালাগে এজন বা দুজনে হব লাগে আৰু ধৰি লোৱা আমাৰ আমি ধৰি লোৱা সকলোৰে লগত বন্ধুত্ব কৰিব লাগিব কাৰণ আমি সকলোৰে লগত সমাজত একেলগ হৈ চলিব লাগিব। কিন্তু আৰু মনৰ লগত যিটো এক সংযোগ সেই সংযোগটো আমি এজন বা দুজনৰ লগতে আৰু আমি ৰাখিব লাগে। বিশেষকৈ আৰু গতিকে তুমি কি কোৱা?
অ ঠিকে মই এনেকে ভাবো আপুনি যেনেকা কৈছে। মানে সমাজত মানে চবৰে লগত বন্ধুৰ কথা বনাই ৰাখিলা মানে কি কোনোবা কি কামত হয় গম নাপায় কোনেও মানে চব লগ সমাজত কথা পাতি থাকিলে অলপ ভাল হৈ যায় মানে সমাজ চবৰ কাৰণে লেকিন মানে কি হয় য মানে বন্ধুত মানে এটাতো প্ৰিয় থাকিব লাগে মানে প্ৰিয় বন্ধু থাকিলে তুমি- কিবাৰ- আহ চবকতো ক কথাবিলাক চব কব নোৱাৰে ন মানে তুমি কিবা হ'ল কিন্তু চবক ক'ব নোৱাৰে তুমি প্ৰিয় বন্ধু থাকিলে প্ৰিয় বন্ধুত ক'ব পাৰে তুমি প্ৰিয় বন্ধু মানে এজনে থা কে দু এজন নে দুইজন মানে দুইজন মান থাকিব পাৰে দুইজনৰ ওপৰত যাব নালাগে তাৰমানে যদি দুইজনত ভিতৰত থাকিব লে কথাবিলাক কিবা হ'ল তোমাৰ লগত অ কিবা কাম বোৰ হল কিবা এমাৰজেঞ্চি আহিল তুমিতো প্ৰিয় বন্ধু লগত কথা পাতিব পাৰা যিটো মানে প্ৰিয় বন্ধু চবৰ জীৱনত থাকিব লাগে মানে প্ৰিয় বন্ধু কি হয় যে মই তোমাক তোমাৰ কিবা প্ৰব্লেম আছে ডিমাকত তুমি কব পাৰা মই এনেকে এনে হৈছে কি কৰিম সুধিব পাৰা। সি কব অ এনেকোৱা আছে তুমি এনেকোৱা কৰা নহলে এনেকোৱা কৰা কি কৰিব লাগে সে কব আৰু তোমাক এনেকোৱা প্ৰিয় বন্ধু চবৰ জীৱনত থাকিব লাগে মই ভাবো আৰু-
হয় হয়, এতিয়া ক'বলৈ গলে মই ভাবো যে
প্ৰিয় বন্ধু থাকিলে কি হৈ যায় মানে অৰ খুৱাই হৈ যায় তোমাৰ কি প্ৰিয় বন্ধু থাকিলে তোমাৰ যেনেকা পঢ়া শুনাতো সহায় কৰিব পঢ়া শুনাতো দুজনী একেলগে পঢ়িব পাৰে দুজনী একেলগে- পঢ়িব যোনে এ একেলগে একজামখন দিব যাব। দুইজনে একেলগে মানে কিবা অকন প্ৰব্লেম হলে মানে কিবা প্ৰজেক্টখন দিলে একেলগে কৰিব পাৰে দুইজনে একেলগে- ঘূৰিব পাৰা ত মানে এজনো থাকিব লাগে মানে যাৰ লগ তুমি চব কথাবিলাক কৰিব পাৰা কিন্তু মানুহ যিমান অকলে থাকে ইমানে বিয়া আৰু মানে অকলে থাকিলে মাথাখননে বিয়া হয় অলপ ডিপ্ৰেশচন যা যায়। কতাবোৰ ভালকে পতা নহলে অলপমান বিয়াও লাগা নে গা ভাল নালাগা এনেকা লগা হয় বন্ধুবোৰাক থাকিলে অলপ কি হৈ যায় তুমি বন্ধুৰ লগত কথা বিলাক পাতিব পাৰা অলপ কি প্ৰিয় বন্ধু থাকিলে এনতৰ লগত কথা কথা পাতিব পাৰা কিবা কিবি কৰিব পাৰা খেলিব পাৰা। গেমবোৰ খেলিব পাৰা নহলে কিবা নহয় কিবা কৰিব পাৰা প্ৰিয় বন্ধু বিলাকৰ লগত- ঘুৰিব পাৰা লেকিন ব বন্ধু নাথাকিলে যিটো মানে মানুহ অ- সফল হৈ যায় আৰু তেতিয়া আৰু জীৱনত অ আপুনি কি ভাবা কোৱা?
হয় হয় মই মই তুমি যিটো কলা সেইটো অ এ একেবাৰে সঁচা কথা কলা- লগতে মই ভাবো যে আমাৰ যিতো আৰু স্কুলীয়া জীৱনৰ বন্ধু- সেই বন্ধুতো আৰু মই আৰু আটাইতকৈ আৰু শ্ৰেষ্ঠ বুলি ভাবো কলেজীয়া জীৱনৰ বন্ধুতো এতিয়া তুমি চোৱা যে আমাৰ স্কুলীয়া জীৱনত যেতিয়া আমি বন্ধুবোৰ লগ পাওঁ তেতিয়া বা সৰু কালৰ যিটো আৰু আমি বন্ধু লগ পাওঁ তেতিয়া আমি টকা পইচাৰ কোনো ভেদ ভাৱ নাছিল আৰু বা টকা পইচা কেনেকৈ আৰু ব্যৱহাৰ আমি গম পোৱা নাছিলো লগতে আমি খেল ধেমালি বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ এনে আৰু ৰং তামোচাৰ কাৰণেহে বন্ধুবোৰ অ লগ পাইছিলো বা আমি বন্ধুৰ লগত আৰু কটাইছিলো আমাৰ সময়বোৰ। এতিয়া গতিকে আমাৰ সেই বন্ধুবোৰ আৰু এক সঁচা মন ৰাইছিল কিন্তু আমি এতিয়া চা শুনি পোৱা যে আমাৰ ধৰি ধৰি লোৱা কলেজৰ ক্ষেত্ৰত কবলৈ গ'লে- আমি কলেজত আমাৰ ধৰি লোৱা যিটো দ্বাদশ অ দ্বাদশ অ শতিকা আছে বা আমাৰ দ্বাদশৰ যিটো আৰু আহ কলেজীয়া জীৱন বা আমাৰ আহ যিটো স্নাতক ডিগ্ৰী, সেইটোৰ আমি তিনি বছৰ বা আমাৰ আ দুবছৰেহে আমি অ সেই আমাৰ তাত সেইবোৰ বন্ধু আমি লগ পাওঁ আমি সেই দুবছৰ বা তিন বছৰত আমি সেই বন্ধুবোৰক বুজি নাপাও আৰু মনৰ পৰা বিশেষকৈ ক'বলৈ গ'লে বা তেওঁলোকৰ মনত কি চলি আছে বা কি ধৰণে আৰু আমাৰ লগত বন্ধুত্ব কৰিব আমি সেইবোৰ বুজি নাপাও গতিকে মই ভাবো যে স্কুলীয়া জীৱনৰ বন্ধুত্বই আৰু শ্ৰেষ্ঠ কাৰণ আমাৰ টকা পইচাৰ তেতিয়া কোনো ভেদ ভাৱ আৰু নাছিল বা অন্য কাৰণৰো আমাৰ ভেদ ভাৱ তেতিয়া আমি দেখা পোৱা নাছিলো বা আমাৰ বন্ধু কেৱল প্ৰকৃত যেন আৰু অনুভৱ হৈছিল বা আমাৰ যি-টৰো এক মনৰ লগত সংযক কে সংযক্ত হৈছিল গতিকে লগতে মই ভাবো যে আমাৰ বন্ধুতৰ মাজত আমি কেতিয়াও টকা পইচাৰ ভেদ ভাব আমি আনিব নালাগে লগতে আমাৰ সমা আমাৰ পৰিয়ালত হৈ থকা যিবিলাক হাই কাজিয়া হয় সেইবোৰ আমি কেতিয়াও বন্ধুত্বৰ মাজত আমি আনিব নালাগে আৰু যদি আমি সেইবোৰ আনো তেতিয়াহ'লে আমাৰ বন্ধুত্বতো আমাৰ ফাট মেলিবলৈ ধৰিব বা আমাৰ সেই বন্ধুত্বৰো লাহে লাহে আৰু নোহোৱা হবলে ধৰিব গতিকে আমি কেতিয়াও আৰু বন্ধুত্বৰ মাজত টকা পইচাটো আমি কেতিয়াও আৰু আনিব নালাগে আৰু বিশেষকৈ বা আমাৰ পৰিয়ালৰ লগত হৈ থকা হাই কাজিয়াবোৰ আমি বন্ধু ত্বৰ লগত কেতিয়াও আৰু আনিব নালাগে তেতিয়াহে আৰু আমাৰ বন্ধু বন্ধুত্বটো আৰু ভাল হৈ থাকিব বুলি আৰু মই ভাবো আৰু
গতিকে আ ঠিক আছে বাৰু বা বন্ধুত্বৰ বিষয়ে কথা পাতি বহুত বহুতে ভাল লাগিল বা আমি যেনেকৈ আৰু বন্ধুত্বৰ বিষয়ে কথা পাতিলো বা তোমাৰ লগত এ ঠিক আছে বাৰু কেতিয়াবা আকৌ আলোচনা কৰিম
অ ঠিক আছে দিয়া হ'ব দে আলোচনা কৰিম দে ৰাখিম